হেল্ল' হেল্ল'
অঁ হেল্ল'
হেল্ল'
অ হেল্ল' ক
কি কৰি আছা?
এনেই বহি আছোঁ এই গৰমত অ
অ হেল্ল' ময়ো আছো বাহিৰৰ ফালে ওলাই আহিছো এনেই আছো বাহিৰৰ ফালে ওলাই আহিছো ভাত পানী খালি
অহ নাই খোৱা এই মাত্ৰ ভাল হ'লহে খাম আৰু তই খালি
মই এই যাষ্ট খালো আৰু খাই পেলাই এনে ওলাই আহিছোঁ যোৱাকালিহে তাকেতো গৰম বহুত যোৱাকালিহে হেৰিত গৈছিলোঁ টাউনত গৈছিলোঁ
উম
ইমান লেতেৰা জেগাবিলাক
উম
মানে আজিকালি মানে সঁচাকৈ য'তে যাও চবতে মানে লেতেৰা ধূলি সেইবিলাকে মানে মানুহে চফা কৰি ৰাখিব নাজানে তইয়ে কচোন বাৰু এইবিলাক কথা মানে নুৰি নাই গম পোৱা নাই বহুত মানে মানুহৰ বেমাৰো হৈছে এইবিলাকৰ কাৰণে কি বুলি ভাবানো কোৱাচোন ইয়াৰ ওপৰত
ঠিকেতো এতিয়া এ যি পৰিষ্কাৰ পৰিচ্ছন্নতা তো সবৰে মানে জীৱনৰ লগত এটা গুৰুত্ব গুৰুত্বপূৰ্ণ তোমাৰ অংশ বুলি ক'ব পাৰি হা পৰিস্কাৰ থাকিলে নিজৰ কাৰণে ভাল বেমাৰ আজাৰৰ পৰা ৰক্ষা পায় বা তোমাৰ এ উ এটা ভাল এটা মন হয় তাৰ পৰা যিটো মানে পজিটিভ পজিটিভিটি আহে আমাৰ ধৰা বেয়া চিন্তা বা বেয়া একো মানে নহয় ভাল ভাল চিন্তা আহে ন বা নিজে আৰু উঠি ফিট হৈ থাকে আৰু শক্তিবান হৈ থাকে তেনেকোৱা এতিয়া পৰিষ্কাৰ পৰিৱেশে মানুহক সুস্থ আৰু ধৰা সুখ জীৱন এই
অহ আজিকালি মানে সেইটোৱে আজিকালি মানে য'ত গ'লেও মানে কেৱল লেতেৰা দম মানে আমাৰ মানুহখিনিৰ যিখিনি মানে জ্ঞান লাগে ভেলোৱেন্স বুলি যিখিনি কয় সেইটো বস্তু নাই হে নেহে কি নে সে জানি বুজিয়ে কৰে ধ মানুহবিলাকে ইচ্ছা মতে নিজ মতেতো কৰিব পাৰি ন চাফা বস্তুবিলাক
তাকেতো দিয়া পৰিষ্কাৰ পৰি্ছন্নতাৰ অভাবত ধৰা বিভিন্ন বেমাৰ হয় নাই মানুহ এতিয়া বিভিন্ন বেমাৰ এতিয়া মেলেৰিয়া অ হেল্ল'
উ
মানুহে এতিয়া মেলেৰিয়া বেমাৰতো ভুগি আছে কিছুমানে কিছু মানুৰ ডায় হৈ আছে লেতেৰা পানী খোৱাৰ কাৰণে ম এই জাবৰ জোথৰ বিলাক দম কৰি থৈ দিয়ে সেইকাৰণে বিলাকতো আনি দিয়ে বা পানী চাই পানী বিলাক আনি থাকে দিল মহ চহ পৰি কেনে তেনকৈ মেলেৰিয়া বেমাৰটো আহে তাৰ পৰা মহৰ পৰাই
তেনেকোৱা আৰু এতিয়া ধৰা কিছুমান ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাও আছে যেনে
ক
ধৰা তোমাৰ নিয়মিত যদি তোম হাত ধোৱা গা ধোৱাখিনি নিয়মিতভাৱে কৰা লগতে পৰিষ্কাৰ কাপোৰ চাপোৰ পিন্ধে তেতিয়া মানে
পৰিষ্কাৰ মানে কি মনতটোও ভাল হৈ থাকে বা নিজকে অলপ চাফা চাফাত মানে ভাল লাগে এ
তাক আজিকালি মানে মানুহখিনি মানে কি ইমান টান চাফা তাফা হৈ থাকিবৰ কাৰণে বুজি নাপাও চব ব ৰা মানুহটোত মানে বাহিৰতোহে মানে দেখাত মানুহ থাকব মানে মানুহটো বাহিৰ হেল্ল'
অ শুনা আহ
হেল্ল' মানে মানুহটো মানে দেখাত মানে বাহ অ মানুহতটো মানে দেখাত বাহিৰৰ পৰাহে চাফ চিকুণ হৈ থাকে কিন্তু মানে নিজেহে দেহাটোৰ ওপৰত চাফ চিকুণ হৈ থাকি লাভ নাই নহয় আজিকালি মানে জাগ গিলাক চাফ সোনক একাল লাগে নিজৰ চৌহদতটো নিজৰ ওচৰে পাজৰ খিনি তেতিয়াহে এতিয়া আজিকালি মানে মানুহ বিলাকে কি বা মানে ভাবে নাজানো মানে চাফা চিকুণ মানে একো নাইি ন নে কিবা এটা বস্ত খালে দিয়াই দিব কিবা এটা হ ঘৰৰ যিবগিলাক মানে পাচ চলি চ চলিতি মানে লেতেৰা আছে মানে ৰৈ য
মানুহে চবতকে বেছি কত কত মানে তোমাৰ এতিয়া বেক্টেৰিয়া বিলাক পাম এইবিলাক জমা হৈ যায় হাতত সেইকাৰণে মানুহে হাত ধোৱাটো বহুত দৰকাৰ মানে বহুত প্ৰয়োজনীয় গুৰুত্ব বেছি দিবা লাগে হাত ভাত দিবিছে নে বিশেষ খোৱাৰ আগত মানে বা বাহিৰৰ পৰা অহাৰ পিছত পইচা পইচা তো বেছি চবতকৈ বেছি মানে বেক্টেৰিয়া থাকে সেইকাৰণে মানে হাত চাত ধুই কেনে উম
হাত চাত ধুই কেনে মানে আমি এইবিলাক আহ খোৱা বা কিবা এনেকুৱা কৰা উচিত আৰু বাহিৰৰ পৰা আহি
হয়
আৰু ইয়াত ম মানে বহুত জীৱণু মানে বেমাৰৰ পৰা ৰক্ষা খ পাব পাৰি আমাৰ তেনেকৈ আমি আমাৰ বেমাৰবিলাক আৰম্ভ হয় কিন্তু আমি গম নাপওঁ
ততিয়া তুমি মানে কি বুলি ভাবা মানে আমাৰ এইবিলাক মানে যাক পৰিষ্কাৰ পৰিচ্ছন্নতা মানে অভাৱ হৈ আছে কিন্তু সকে মানে ভাল হ'ব বুলি তু মানে কি বুলি ভাববা মানেটো বস্তুৰওপৰত
এইবিলাক মানুহে নিজককে সচেতন কৰিব লাগিবো মানুহে এতিয়া ধৰা উম বহুতো সামাজিক মাধ্যমত। পৰি পৰিষ্কাৰ পৰি্ছন্নতাৰ বিষয়ে কৈ থাকে বা আজিকালি এনেকুৱা এন জি অ' বিলাক এন জি অ' বুলি নহয় কিছুমান কেম্প হয় নহয় পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মানে ধৰা তোমাৰ চিকিৎসালয়ৰ পৰা এটা গ্ৰুপ আহে্ৰ সেইণে বুজাই মানুহখিনিক তেনেকুৱা কৰে কৰাৰ পিছত মানে কৰিলে ভাল আৰু মানুহ বিলাক তে বুজি পায় কিছুমান বুজি পাই কেনে কামবিলাক কৰে কিছু মানে নুবুজাও আৰু কিন্তু মই ভাবো চো প্ৰত্যেকেই বুজিব লাগে কাৰণ নিজৰো এটা জীৱন আছে সেইকাৰণে
আজিকালি মানে মানুহখিনি যিমানে মানে উন্নতি যিফালে মানে মডাৰ্ণ মানে মডাৰ্ণ হৈ আধুনিক আধুনিক হৈ যায় আছে মানে মানে নিজৰ মানে পৰিষ্কাৰ পৰিচ্ছন্নতথা পাহৰি যাই আছে মানে নিজ মানে ঘৰৰ ওচৰ চহৰতত মানোফ কৰি নাৰখে মে চাগডল মাৰব মানে অশান্ত পায় মানহয়
লোকতটো এতিয়া সৰৰ পৰাই দিবা লাগে মানে এইটো শৰুৰ পৰাই
উম টাকাতটো দিবাই লাগে সৰু পৰাই
উম এতিয়া আৰু ডাঙৰ খিনি কিছু মানে এতিয়া তাত যদি আমিয়ে যদি খাই কেনে কৰ'ৰবাত পেলাই দিওঁ এইটো সৰু ছোৱালী এতে দেখি সিহঁতে ভৱিষ্যতত সেইকাৰণে তাকো মানে শিক্ষা দিয়াটো উচিত বুলি মই ভাবো সৰু বয়সৰ ভাল অভ্যাসে ভৱিষ্যতৰ ভাল নাগৰি এটা সৃষ্টি কৰিব নহয় জানো
ঠিক কথা কৈছা একদম মানে সচাইে দেই মানে আজিকালি কেনেকুৱা কৰিব লগা হৈছে মানে যিবিলাক সৰু বাচ্ছা মানে সৰ পৰাই স্কুলত যায় নহয় স্কুলতে মানে মোৰ মতে পাঠ্যক্ৰমটো আমাৰ আমাৰয়তো নাছিলে বাৰু চাফ চিকুণৰ কথা কিন্তু আজিকালি মানে পাঠ্যক্ৰমত পঢ়াই থাকিলে নহ
এনেকুৱাও আছিল যে হাত ধোৱাৰ কাৰণে আমি গাঁৱে গাঁৱে যাই কেনে হাত ধোৱাৰ মানে অ তোমাৰ আতে প্ৰণালীটো দেখাইছিলো কেনকে কি হাত ধুবা লাগে কেনেকে কি কৰিব লাগে গে কোনটো চাফা হেৰি হয় এইবিলাক দেখাইছিলে বিলাক দেখাবা লাগে সৰু সৰু লৰা ছোৱালীকো শিকাবা লাগে বুলি মই ভাবো
মানে আজিকালি্ স্কুল বিলাকৰ কেনেকুৱা হৈছে হমৱৰ্কৰ বুজা পঢ়াৰ বুজা এনেকুৱা হৈছে মানে সেইবিলাকৰ পৰা মানে সময় নাই বুলি ভাবে কিন্তু সেইবিলাকো যে মানে এটা এটা মানে নিজৰ জীৱনৰ ভাল ভাল এটা মানে এ কি বুলি কয়তো শিক্ষা মানে দিব লাগে মানে ল'ৰাৱালীক সৰুৰ পৰাই যদি এ স্কুলত শিকোৱা হয় তেতিয়াহে ডাঙৰ হ' মানে বস্তুখিনি থাকি যাব ল'ৰা ছোৱালী মই মানে ভাবো আৰু স কথাখিনি
দিয়া সকলোৰে ঘৰ বিলাকো পৰি পৰিষ্কাৰ কৰি ৰাখিবা লাগে। আমাৰ এতিয়া অকল নিজৰ খিনি কৰিলে নহ'ব চৌপাশটোৰ লগতে গোটেই সকল আমাৰ। ঘৰৰ। পাকঘৰৰ মজিয়াৰ পৰা বাথৰুমৰ পৰা নিয়মিতভাৱে আমি পৰিষ্কাৰ কৰিব লাগে। বা আৱৰ্জনাবিলাক যোন এ এটা ঠাইতে অকল পেলাব লাগে।
সেইটো এতিয়া আমি আমি যদি ৰাতিপুৱা।
এতিয়া কিছুমান থাকেনে ধৰা তোমাৰ চৰকাৰী বুলি নহয় আ। আৱৰ্জনা ব্যৱস্থাপনা থাকে নহয়। এতিয়া ৱেষ্ট মেনেজমেণ্ট সেইবিলাক তেনেকৈ যদি মেনেজ কৰা হয় তেতিয়াহ'লে মানে। তাৰ পৰাও বহুতখিনি মানে লাভো হয় লোকচানো হয়।
তাকেতো এতিয়া মানে আমাৰ।
হেল্ল'।
এতিয়া অ হেল্ল' হেল্ল' এতিয়া মানে এনেকুৱা হৈছে তোমাৰ। যেনেকুৱা এইটো কি বুলি কয়। পৰিষ্কাৰ পৰিচ্ছন্নত পজিটিভিটি আনে আকৌ মানে যিখিনি লেতেৰা অৱস্থাটো মানে ত। মানে সেইকাৰণে এতিয়া আমি। এা হৈছে ৰাতিপুৱা যেতিয়া চকেইটা খুলি আছে যদি যেতিয়া মানে আমি। মানে আমাৰ পৰিৱেশতটো ভাল দেখা পাও ধুনীয়া দেখা পাওঁ চাফা দেখা পাও আমাৰ মনতটো এনে ভাল লাগি যায়। কিন্তু আমি যদি ৰাতিপুৱা চকুো খোলাৰ লগে লগে আমাৰ ম চিফাল চওঁ গোটেই লেপ পৰি আছে বস্তু। বস্তুবোৰ বিশৃংখল ভাৱে পৰি আছে ইফালে সিফালে। তেতিয়া মানে আমাৰ মনটো এনেই বেয়া লাগে মানে ৰাতিপুৱাই মানে। আমাৰ মনটো মানে নিগেটিভিটি মানে হ্ৰাস কৰি যায় পুৰা ভাল নালাগে সেইকাৰণে। ত আমি ধ্যান দিবা লাগে চব কথাতে যে এনকে এনকে চব পইচা।
আমাৰ এতিয়া বিদ্যয়ালয় মহাবিদ্যয়ালয়ো এইবিলাক। মানে শিক্ষাৰ্থীক শিক্ষা দিয়াটো উচিত পৰি যদি। কলেজ বা উ ধৰা। স্কুলৰ পৰিৱেশটো যদি ভাল হৈ নাথাকে বা এনেকুৱা। চাফা হৈ পৰিষ্কাৰ হৈ নাথাকে তেতিয়াতো শিক্ষাৰ্থীৰ শিক্ষাৰ্থীৰো মানে মনটো। অলপ বেয়া লাগব বেয়া লগা নহয় মানে কি আৰু মনতো অলপ মানে তোমাৰ। পৰিষ্কাৰ হৈ নাথাকিব বা ভাল হৈ নাথাকিব এইকাৰণে সিহঁতকো সেই সেইখিনি যদি চব পাতটো পৰিষ্কাৰ। কৰি ৰাে তেওঁলোকেও মানে তেওঁলোকৰ মাজতো এটা। ভাল অভ্যাস কৰ দি উঠব আৰু।
হয় কথাটো বাৰু নোহোৱা নহয় হয় কথাটো।
এতিয়া ৰাজহুৱা স্থানতো এতিয়া আমি ভাবো কি চৰকাৰৰে অকল দায়িত্ব সেইটো কথা। নহয় এতিয়া মানে নিজৰো মানে প্ৰত্যকজন মানুহৰে দায়িত্ব এটা এটা। যি আমি মানে।
সেইটো একদম ঠিক কথা কৈছা তুমি।
অ নিজৰ চৌপাশ টো পৰিষ্কাৰ কৰে দায়িত্ব প্ৰত্যেক জনৰে অকলো চৰকাৰ নহয় এতিয়া চৰকাৰো মানুহে।
চৰকাৰখনতো মানুহে চবে নিজৰ নিজৰ মানে পৰিষ্কাৰটো পৰিছন্নতাও মানে সঠিক ভাৱে বজাই ৰাখিলে ভাল। ভাল আৰু নিজৰ কাৰণে ভাল।
তাকেতো আজিকালি মানে সমাজখনত মানে লেতেৰা বস্তু বেছি হৈ গৈছে মানে মানুহ বিলাকে মানে নিজকে মানে ইমান পৰিষ্কাৰ পৰিছন্নতা ৰাখব ইচ্ছাই নকৰে নেকি গম নাপাওঁ তাকে আজি মানে গল টাউনৰ ফালে যাওঁতে মানে ৰাস্তা মানে ঘাটবোৰ ইমান লেতেৰা হৈ আছিল দেখি মানে নিজৰ ওপৰতে মানে খুব মই, সেইকাৰণে তোমাক বোলো ফোনটো কৰোঁ কৰি এনে খবৰো লোৱা হ'ল কথা পাতো অলপ তাৰে ওপৰত। কৰিলোঁ বাৰু এতিয়া।
অঁ ভালে কৰিছা।
তাকে দিয়া বাৰু।
অহ দিয়া বাৰু অহ হ'ব।
ঠিক আছে অহ